কোৱা।
নো
কোৱা।
অহ কি খবৰ?
ভাল, ভাল, তোমাৰ?
মোৰো ভালেই।
উম। বহুত দিন হ'ল খবৰে
উম, এ, অলপ ব্যস্ত আছিলো। তোমাৰ খবৰ কোৱাচোন।
খবৰ, আচ্ছা তুমি কি কৰা?
তোমাৰ মাতটো অকমান ফাটি আহিছে।
এতিয়া
অ', এতিয়া শুনিছো।
হম, মোৰ খবৰ ভালেই বাৰু তুমি পাছে কিহত ইমান ব্যস্ত?
ব্যস্ত মানে এই গৰম বহুত। পৰিছে যে, মানে এ, এইটো সিটো ঘৰৰ কাম কৰোতে ভাগৰ লাগি যায় পিছত তেনেকে কাৰোলৈ ফোন চনে কৰা নহয় মোৰ বৰ মানে এ, আমনি লাগি গৈছে অ', বৰ গৰম। পৰা হৈছে।
হম-হ।
হৈ গৈছে আৰু।
এ মোৰো গৰমতে অৱস্থা বেয়া হৈ গৈছে, বুইছা। এতিয়াচোন, এইটো মাহতে ইমান বেছি গৰম দিলে, এই জুন মাহ জুলাইডাল আছেই।
জুন মাহ আজি শুমাইছেহে।
উম।
জুলাই আছে, আগষ্ট তা আছে।
এইবাৰ গৰমত একদম মানুহবিলাকক শেষ কৰি দিব যেন লাগিছে।
তাকেই।
আচলতে কি হৈছে জানা এই মানুহবোৰে হুম কোৱা।
পঢ়াতটো মনোযোগ বহাব পৰা নাই অ' এইটো গৰমত।
উম। তাকেই, কি কৰিবা আৰু।
তুমি কিবা কৈ আছিলা নহয়? ক, আচলতে কি জানা
অ', বোলো আচলতে কি জানে এই মানুহবোৰে মানে ও, কি বুলি কয় উন্নতি কৰাৰ নামত বিল্ডিংবিলাক বনাইছে। বনাই লৈ পেলাই তোমাৰ কি কৰিছে? গছ গছনিবিলাক কাটিছে। এতিয়া ভুগিব। দিনক দিনে টাববিলাক বাঢ়ি গৈছে, উম, গোলকীয় উষ্ণতা।
হয়।
বৰফ কলিছে এণ্টাৰ্টিকা ফালে, এইফালেতো ক'বই নালাগে নদীবিলাক শুকাবলৈ ধৰিছে। তাৰ উপৰিও আকৌ চাবাচোন। যিদিনাখন অভাৰ ৰ'দ মাৰে, সেইদিনাখন আকৌ বৰষুণ এজাকো পৰে। ষুণজাক পৰিলেও আকৌ গাত তো ভাল নালাগে, কিবা কিবিহে লাগে।
গাটো কি ক'লে?
গাটো বোলো তেতিয়াও ভাল নালাগে, কিবা কিবিহে লাগে।
উম হয়।
তাৰপৰি মানুহবিলাকে গাড়ী-মটৰ বেছিকৈ লৈছে, এচি চলায়। এচিৰ পৰা ওলোৱাত তাপ, গাড়ী-মটৰৰ তাপ, সেইবিলাক ক'ত যাব? সেইবিলাকে গৰম বাঢ়ি গৈছে।
তাকে, এনেকে হ'লে কি হ'বগে পিছত?
নাজানিছো আৰু হেই আজিকালিতো চাইকেল চলোৱা মানুহ দেখিবলৈে টান। কলোহে গাড়ী-মটৰে লৈ পেলাই ঘূৰি ফ ঘুৰিবলৈ লৈছে, কোনোওটো ভাবাই নাই যে এইবিলাকে আমাৰ পৰিৱেশত কি কাম কৰি আছে।
উম।
আচলতে মানুহ বিলাকৰ মাজত মানে সজাগতা বঢ়াবলৈ হ'ল।
উম।
কোৱা কি কৈছিলে?
পিছে তুমি চাইকেল চলাই যোৱা নে? বাকী বিলাক মানুহৰ কথা বাৰু মানিছো।
অ', চলাওঁ, চলাওঁ। চলাওঁ কাৰণেই কৈছোঁ আকৌ মাজে মাজে মই ওচৰৰ জেগা হলে মই চাইকেল লৈয়ে যাওঁ।
উম। ভালে কৰা।
তোমালোকেহে এতিয়া চাইকেল থাইকেল নচলোৱা এনি টাইম স্কুটিখন গাড়ীখন লৈয়ে ঘূৰি ফুৰা
নাই চলাওঁ মাজে, মাজে ময়ো।
অ উহ
আৰু মোৰ ঘৰত এই চাইকেল চলাই কৰা যে এক্সাৰচাইজটো
হেল্ল
হেল্ল
উম, তোমাৰ ঘৰত এই চাইকেল কি?
চাইকেল নিচিনা যে, এনেকে পে পে এ মানে চলাই পেলাই যে, এক্সাৰচাইজ কৰে যে পেডেল মাৰি
হম।
সেইটোও আছে নহয়, সেইটোও চলাই থাকো মই।
সেইটোতো বাৰু ভিতৰতে, উম, এক্সাৰচাইজহে আৰু। কিন্তু মেইন কাহিনীটোতো হৈ আছে তোমাৰ যেতিয়া তুমি ওলাই যোৱা, ওলাই যাওঁতে চাইকেলখন নিয়া নে নিনিয়া, সেইটোহে ডাঙৰ কথা।
নিওঁতো, ওচৰত ওচৰলে গলে
আজিকালি আকৌ মানুহবোৰে চাইকেল চলাবলৈ লাজ কৰে
উম
মোৰতো বেয়াই লগা হৈছে জানা যিমান বেছি গৰম দিছে মোৰ আকৌ কুকুৰ এটা আছে গম পোৱাই ন? সিহঁতৰতো গৰমটো বেছিকে লাগে, সিহঁত নেঘামে যে। কুকুৰবিলাক সিহঁতৰ গৰমটো বেছিকে লাগে। সিও বেচেৰা সেই ফেনখন যতেই চলি থাকে, ফেনৰ তলতহে থাকিবলৈ বিচাৰে।
অ তুমি কিবা শব্দ শুনিচা নেকি
শব্দ নাই শুনাতো।
অ আপুনি ঠিকে আছে। এ মোৰ এই ঘৰৰ পিছফালে পুখুৰী এটা আছে হাঁ তাতে পাতবেঙে ৰাতি অহ এতিয়া শুনিছা
অ শুনিছো
উম, মোৰ এই ঘৰৰ পিছফালে পুখুৰী এটা আছে, তাতে পাত বেঙে মানে ৰাতি মাত তি থাকে, সেইটো কাৰণে সুধিলো। এতিয়া মাত দিছে বুলু কিবা শুনিছা নেকি?
অ', অলপমান পাত বেঙৰ কিবা মাত এটা আছে, কিন্তু মানে ইমান ধৰিব নোৱাৰি মানে। তুমি কওঁতেহে মই ৰিয়েলাইজ কৰিছোঁ অ পাত বেঙৰ মাতটো‌
তিনিও মাতি থকা নাই মাজে মাজে মাত
উম, হুম, হুম। পুখুৰী বুলি কওঁতেই মনত পৰিছে, যিমান গৰম দিছে এনেকুৱা লাগিছে ক'ৰবাৰ পুখুৰী এটাত গৈ পেলাই অকমান সাঁতুৰিবহে মন গৈছে।
হু, সাতুৰিব জানা নাই ?
সাঁতুৰিব নাজানো বাৰু। এনেই কম পানী থাকা পুখুৰীবিলাকত, মানে ভৰি দি ঢুকি পালে, খোজকাঢ়া হয় আৰু। পানীৰ ভিতৰত
এইটো খোজ কাঢ়া বুলিহে কয়। কতনো
হ'লেও পানীত সোমাই থাকিব মন গৈছে আৰু।
উম গৰমতে ন?
উম কি কবা আৰু! এইটো কাৰণে বুইছা, বেলেগে ৰুওক নুৰুঅক নিজৰ ফালৰ পৰা গছ পুলি ৰুই থাকিবা। অন্ততঃ মাহটোত এটা
তাকে
অ', কোৱা কি কৈছিলা?
খোৱা-বোৱা কৰিলা নাই?
খোৱা-বোৱা কৰিলোঁ। তুমি?
মও কৰিলো। কিহৰ লগত? খব ভাল?
মই আজি ৰ'বা ভাতো সেই গৰম বস্তুৰ লগতে খালোঁ, হাঁহৰ কণী আছিলে। এতিয়া আৰু বেছি গৰম লাগিছে। হু, হু, হু
কিয়নো গৰমত হাঁহৰ কণী খাইছ?
এই বনাই দিলে আৰু
খাই দিলোঁ আৰু।
উম, মই এ আজি বইলে আছিলে, এই গৰমখন বনাব মন ন'গল। সেইটো কাৰণে বইল দাইল, আলুভাজি আৰু ভাত চিম্পুলকে আৰু। আৰু মই এই গৰমত যে ব'ইল তেলটো খাই ইমান ভাল পাওঁ, অ, তাতে মানে নেমুচ
উম, গৰমত তেনেকুৱা বস্তুবিলাক ভাল লাগে। চবতচে ভাল কি লাগে জানা? পানী দিয়া ভাতকিটা, পঁইতা ভাত কেটামান হৈ গলে গৰম দিনত পঁইতাভাত পিয়াজে কুকুৰ বুট কেটামান তাৰপিছতো আমাৰ এই সৰু যে, মাছ মাছ যে পুঠি মাছ, বেচা মাছ এইবিলাক তেনেকুৱা মাছ অলপ ধুনীয়াকে অকণমান টানকে ভাজি ল'লে বৰ ধুনীয়া লাগে খাই।
উম, তে মোক লোভ লগাই দিছা কৈ পেলাই।
তাকে খাব লাগিব ৰ'বা।
তাকে পঁইতাভাত খোৱা নাই বাৰু এই গৰম আম অ', বাপাক
উম, মই বাৰু মাজে, মাজে খাই আছোঁ আচলতে কি হয়, মোৰ এই পঁইতা ভাতটো আমাৰ পেটৰ কাৰণে ভাল ন মই সেইটো কাৰণে মানে মাজে, মাজে খাই থাকোঁ। পঁইতাভাত। ৰাতি পানী দি থওঁ, ৰাতিপুৱা খাই দিওঁ আৰু।
তোমাৰ কিবা খটক, খটক শব্দ হৈ আছে।
উম, নাই কৰাটো একো শব্দ।
অ', এতিয়া হোৱা নাই। অ' কৈ যোৱা পানী দিয়া ভাত
অ', সেই পানী দিয়া ভাতটো পেটৰ কাৰণেও ভাল যে, মই সেইটো কাৰণে ৰাতিয়ে পানী দি থওঁ ৰাতিপুৱালৈ ধুনীয়াকৈ খাই দিওঁ আৰু। তম দিনটোলৈ পেটটো ঠাণ্ডা পৰি থাকে।
ভালেই কৰা পঁইতাভাত খাব লাগে গৰম দিনত। তৰ কাৰণেও ভাল। স্বাস্থ্যৰ কাৰণেও ভাল।
আমাৰ ঘৰত পঁইতা ভাত খাবলৈ ৰ'বা, যদি তুমি
অ, ভাল পাওঁ বাৰু মই নিশ্চয় যাম বাৰু দিয়।
ঠিক আছে। আজি এতিয়া কি কৰিছা, শুব ওলাইছানে নাই?
উম, এই বিচনা পাৰি উঠিছো সোম আৰু এতিয়া মই।
ঠিক আছে দিয়া, শুভৰাত্ৰি।
উম, শুভৰাত্ৰি।